হেল্ল', অ। শুনিছ, অ শুনিছ নে?
অহ।
শুনিছা ন?
শুনিছা ন? অ। অ। খবৰ খাটি। ভাল আপোনাৰ?
অ ভালে, ভাল তোমালোকৰ।
অ, ভালেই।
ভালনে তোমালোকৰ?
অ। ভালেই, বোলো।
খালো।
অ।
তাকে, হেৰি আহ কোৱাচোন।
মানে কি তোমাৰ কিবা হেৰি, কচমেটিকৰ দোকান চোকান আছে নেকি?
অ, দোকান নাই তেনেকুৱা হেৰি, এই আছে আমাৰ এই খুৰাহঁতৰহে আছে।
অ অ
কিয় কিবা লাগিছিলে নেকি
অঁ বস্তু অলপমান লাগিছিলে তাৰমানে।
অ কিবা বিয়া চিয়া আছিল নেকি?
অ বিয়া এখন আছে।
আহ আহ
তাৰ মানে সুধিছিলোঁ মই।
অ পাবা গোটেইখিনি বস্তুৱে পাবা, আছে তেনেকুৱা।
অ অ
বিয়া আছে। য়া বস্তু চস্তু চব তাতে পায়।
উম উম
আহিলেই হ'ল।
অঁ অঁ, দোকানখন কোনখিনিত আছে বা?
দোকানখন ইয়াতে আছে বাৰু, আপুনি তুমি আহোতে হেৰি কৰিবা এয়া ফোন কৰি ল'বা মোলে। মই গৈ দিলে অকনমান দামটো অকন কমাই ধৰি দিব।
অ অ হয় হয়
বাকী বিয়া কিম ডাঙৰ বিয়া নে সৰু বিয়া?
তুলনি।
অ তোলনি বিয়া। অ কইনা বস্তুবোৰ লাগে ন? অ। অ বাৰু কোন ভতিজা নে কি ভতিজা ন?
ভতিজা ভতিজা।
অ অ তাকে, বাকী হেৰি কি বুলি কয় এইটো সাত দিনতে তোলা হয় নহয় জানো?
হয় হয়
বাকী খোৱা বোৱা কি কৰিব ভকতে আয়তীসকল আহি পেলাই কিবা নিয়ম চিৰম কৰিব চাগে?
অ সেইখিনি কৰিব। ৰিচিপশ্যন হ'ব এইবিলাক।
খোৱা বোৱা ভাত তাতেই কৰিব চাগে? অ, তাকে। এ মই হেৰি আপোনাক সুধিম বুলি ভাবি- সুধি আছিলো, এই বোৱা মেখেলা আছিলে নেকি আপোনাৰ তাত?
ন আছিলে।
বোৱা মেখেলা মাছ আজি যে,
অ আছে আছে।
অ। তাত এ বুটা দিয়া বা- কেচ বাচা তেনেকুৱা নিচিনা আছে নেকি?
অ কেচপাৰী আছে। তাপা আকৌ বুটা আছে। তোমাৰ লাগিছিলে নি মানে মেখেলা বোৰ আমি আথুলকে ফুল থকা হ'লে পাঁচশ মানকে লওঁ ফুলটো ডাঠ ডাঠ হ'লে
অ
যদি কম হয় অকণ কমাই লওঁ আৰু
অ অ হেৰি আৰু আপুনি এম্বদাৰীও কৰে বুলি শুনিছো সেইটো এম্বদাৰী ও কাপোৰ এনেকে আপুনি বনাই দিব পাৰে নেযোৰ জোৰ হিচাপে
অ অ হয়
অ কাপোৰটো যদি আপোনাক মই দি দিওঁ কাপোৰটো তেতিয়া আপুনি কেনেকুৱা হিচাপত মানে ল'ব পইচাটো
পইচাটো কাপোৰ খিনি আপুনি দিয়াকে হলে তাৰমানে মই আৰু মোৰ হাজিৰাটো হিচাপে মোক পইচাটো লম অ তেনে
অ তেনেকে লব ন অ তাৰমানে মোক উকাৰ হেৰি আপুনি এনেই পাট মুগাৰ বিলাকতো কৰে নহয় ন অ তাকে মানে মোৰ উকা তেনেকুৱা ছেট আছে তাকে ছেট বিলাকত বোলো তেনেক হলে এম্বদাৰী কৰিব হলে আৰু আপুনি একেবাৰে চিলাই দিয়ে চিলাইও দ ব
অ অ চিলাই কৰি দিওঁ অ
চিলাই কৰি এমব্ৰইডাৰী কৰি দিয়ালে এযোৰ তেনেকুৱা পাতৰ মানে বুটাটো যদি মই ধৰক অকমান ডাঙৰ বুটা বুটাকে তেনেকে দিম আৰু চাদৰৰ দুইটা চাইডতে পাৰি কেইটাত দি দিম তাৰপিছত মেখেলা খনত ধৰক আঠু ওপৰলেকে তেনেকে দিদিলে অ তেতিয়া দাম টো কেনেকে ধৰিব আপুনি ধৰক আপোনাৰ যদি হেৰি হয় গুলিটো লাগিলে আপোনাৰ অ গুলিটো যদি আপোনাৰ অসুবিধা হৈ গুলীটো লাগিলে মইয়ে নিম
অ গুলিটো হ'লে নহয় গুলিত তেতিয়াটো দিয়া জাই তেতিয়া হ'লে তোমাৰ দামটো অলপ কমিব কমিব যদি মানে ফুলৰ হিচাপ দামটো হ'ব যদি আমি গুলিটো দি পেলাই এপাহ ফুলত যদি অ এপাহ ফুলটো ডাঙৰ হলে এটা গুলিয়ে বেছি নহয়। তিনি পাহ বা চাৰিপাহ হব সেনেকে পেলাই আমাৰো ধৰা। মানে গুলিটো ফুলটো সিচাইত তেনে তেতিয়া কমকৈ হ'ব যদি এটা ফুলত ধৰা তোমাৰ বিছ টকা হয় তাত পোন্ধৰ টক সমান আহিব গুলিটোত তোমালোকে দিয়া পিছত টকা মান দে
অ তাৰমানে ফুলটো অনুসৰি দাম। টো মানে আপুনি যিটো কষ্ট হয় সেই অনুপাতে পইচাটো ল'ব আৰু ন অ তাকে হেৰি মেখেলা তেনেকুৱা মেখেলা এতিয়া ৰং কি কি ৰঙৰ আছে আপোনাৰ তাত
বেঙুনিয়া আছে বেঙুনিয়া আছ আছে
অ
তা পা ক আজা ৰঙৰ আছে ৰঙা আছে বগা নাই ৰঙা
অ এনে কলা কলাত আছ নেকি কলাত হালধীয়া এনেকুৱা ধৰণৰ ফোন আছে অ অ সেই সেই সেই কেইখনো এনে আপুনি এতিয়া কিমানকে বিক্ৰী কৰিম বুলি ভাবিছে
সেইকেইখন চাৰে তিনিশ চাৰিশ মান তালে দিম আৰু ফুলো ইমান হেৰিকে নাই বাৰু
অ ফুলটো কম আছে অ এনেই ধৰক এতিয়া আমি ভাদ মাহ আহিছে এতিয়া নামঘৰলে যাব লাগিব তেনেকুৱা হিচাপত ধৰক আহ নামঘৰলৈ যাবলৈ বেছি একে ৰমক জমক ধেৰ ডাঙৰ ফুল হলেও ভাল নালাগিব। অলপ ফুল হলেও বাৰু হ'ব তেনেকুৱা অ তেনেকুৱা সেইকেইখনত চা চাৰিশ বুলি কৈছে ন?
হয় হয়।
বাৰু তাৰপিছত আৰু আপুনি চেট কাপোৰ ফেব্ৰিকোক কৰে নেকি?
অ চেট কাপোৰ ফেব্ৰিক কৰো।
অ অ তাৰমানে আপুনি কাপোৰৰ লগতে লাগি থাকে আৰু ন, অ গোটেইখিনিক কে আৰু আপুনি নিজে কৰেনে নে কোনোবা লগত ৰাখিছে?
বে কম হলে অকলে কৰো বেছি হলে ধৰা লগত ছোৱালী থাকে। আকৌ বেলেগ নাতি বেলেগ মানুহো থাকে।
অ-অ বাৰু ঠিকে আছে চিলাই কৰি গোট গোটেইখিনি একেলগে কৰি দিয়ে ন? ক খিনি, মানে আপোনাক কাপোৰযোৰ দিলে গোটেই খিনিক মানে সম্পূৰ্ণ আপুনি বাকীখিনি
অ গোটেইখিনি মই কৰি দিব পাৰো, কাপোৰযোৰ য দি মই কিনিব লগীয়া হয় কাপোৰযোৰ মই নিজে কিনি আনি পেলাই কৰিব ল
অ তেনেকেও কৰে মানে ন? অ তাৰমানে কাপোৰ যে মই এতিয়া, মোৰ কাপোৰ কিনা আছে যে সেইকাৰণে মানে মই কাপোৰযোৰ মই দি দিম বাৰু।
আহ আহ।
এতিয়া হেৰি তেনেকে কাপোৰ মোক নালাগে এনে ফেব্ৰিক কৰা কাপ কাপোৰ যে আপোনালোকে অকমান অকমান হেৰি চেৰি লগাই ললে
হয় পাৰি চাৰি গোটেই খিনি লগাই ললে অ কিমান মান পৰেনো? সেইটো পৰিবলৈ হলে তোমাৰ পচিশ মান পৰিব গে চিলাই কৰিও আৰু মানে? হয় হয় চিলাই পচিশ মান পৰিব আ।
পঁচিশ
পঁচিশশ পৰে ন- হয়।
অ-অ-অ
অঁ
মানে মাছ চাছ
কাপোৰ এযোৰ দাম আমাৰ দোকানত কিনিবলৈ যিমান হয় সিমান খিনিয়ে হ'ব চাগে।
হেল্ল'
হেল্ল, অ মই শুনি আছো কক চুন, অ মাছাজ কাপোৰ এযোৰ যিটো দাম?, হয় মই শুনি আছো কক চুন
তাকে বোলো মাছ চাছ কাপোৰ এযোৰ যি টো দাম হয় হেল্ল' হেল্ল' হেল্ল'
অ মই শুনি আছো কওকচোন
মই কি ক আছো মাছ চাছ কাপোৰ এযোৰ যিটো দাম হয় দোকানত সেই সমানে হৈ যায় দেখোন ফেব্ৰিক কৰাযোৰ
অ তাৰমানে কি আমাৰ এতিয়া ফেব্ৰিক কৰাযোৰ আমি নিজে কৰিবলগীয়া হ'লে আমাৰ পঁচিছশ মান পৰেগে যদি তোমালোক দিয়া তেতিয়াাহ'লে দামটো কমি কম কমি যায় আৰু কাপোৰ পা আদি কৰি গোট গোটেই গুলি সূতা গোটেই খিনি আনালেক। চিলোৱা তিলোৱা লেকে।
অ, অ, হয়, হয়।
পঁচিছশমান পয়েগে আও তেতিয়া।
অ এতিয়া উ মানে হেৰি অকমান কমাব কৰিব পাৰে নে নোৱাৰে।
পাৰা যায় বাৰু কিবা এটা। যদি দুযোৰ লোৱা যায় বা। তিনিযোৰ লোৱা যায় তেনেকে এযোৰ হলে তাৰমানে আমি সিমান খিনি হেৰিটো নহয়গে আও।
এ এখন চাদৰ আপুনি কৰিবলৈ হলে দিনটো লাগে নে? তেনেকে ফেব্ৰিক কৰি পেলাই ধৰক তাতেতো কিবা মনি চনিও লগাই ন। ত দিন।
আমি অ এদিনত আমাৰ। ফেব্ৰিক কৰা খিনি বাদেই।
অ।
ফুল লগাই কৰি লৈ পেলাই আকৌ মনি। চ'নী লগাই কৰি লৈ মেখেলাখন এদিনত হয় মেখেলাখন ফেব্ৰিক কৰি পেলাই। এইখিনি চাদৰ খ এযোৰ মানে ফুল চুল লগাই। মনিচনী লগাই কৰি লৈ আকৌ। আকৌ ফেব্ৰিক কৰালেকে এযোৰ এখন মানে হৈ যায়। মানে চাদৰ খন নহয় আও যোৰাটো অ মেখেলাখনলৈকে ফেবিক। কৰাতো হৈ যায় চাদৰ আকৌ এক্সট্ৰাকে পিছদিনা।
হয়, হয়, অ, অ ঠিক আছে বাৰু। চাদৰখন মানে দুদিনত এযোৰ কাপোৰ কমপ্লিট হৈ যায় আৰু চিলাওতে এদিন লাগে তিন দিনত হৈ যায় আৰু ন।
অহঁ, অঁহ।
মানে মোৰ হেৰি আৰু এমব্ৰইডাৰিং কৰাটো কথা সুধিছোঁ কেনেকৈ হয়। খন তেনেকে চাদৰ হৈ যায় নে এদিনত।
নহয়- নহয় এমব্ৰইডাৰী কৰাটো তোমাৰ মানে কি চাৰিদিনমান লাগিব। মেখেলাখন বা হাতেৰে কৰা যায়।
অ -অ -অ হাতেৰে কৰা ন? বাৰু ঠিক আছে হাত তাতে কৰিলে অকণমান সময় টাইম বাৰু লাগিবই। বাৰু - বাৰু ঘৰতো নিজৰ কাম বন চব কৰিলো। পেলাই আজৰি হৈ পেলাই হে কৰিব পৰা যাবতো মেচিনত হ'লে অকন। স্পীড হয় হাতে কৰাটো হ'লে অকমান লেজি হয় নহয়। মানে, সেইটো কাৰণে। অ ' বাৰু মই। বৰ্ডাৰিং কৰিবলৈ আপোনাক, চিলাই কৰি হোৱালৈ আপোনাক মই ধৰক, পাঁচ দিন মানৰ আগতে দিলে আপুনি মোক মানে সময়লৈ উলিয়াই দিব পাৰিব আৰু ন?
অ, হয়।
অ, বাৰু মই আপোনাৰ, মোৰ পঁচিশ তাৰিখে বিয়া এখন আছে মানে। আপোনাক যদি মই বিশ তাৰিখ। মানে দি দিওঁ, তেতিয়া আপুনি মোক গোটেইখিনি চিলাই কৰি দিব লাগিব দেই একে ব্লাউজৰ পৰা। অ, মেখেলা চাদৰ আৰু দহিও গুঠি দিব লাগিব।
অ, হ'ব।
গোটেইখিনি কৰি পেলাই দিব। তাৰপিছত মই বাৰু আপো আপোনাক।
কাপোৰযোৰ তুমি দিবানে নে মই মই কিনিব লাগিব?
দি পঠাম, দি পঠাম, এম্ব্ৰইডাৰিং কৰিব লাগিব।
হয়, হয়।
মই বাৰু দি পঠাওঁতে আপোনাক আকৌ এবাৰ ফোন কৰিম দিয়ক। হ'ব দিয়ক। অ, অ, অ, অ ঠিক আছে। অ। উম।